হেল্ল',
হেল্ল',
অহ, কোৱা।
তোমাৰ কেই মিনিট হ'ল এশ আছি মিনিটটো হোৱা নাই চাগে তোমাৰ?
মানে?
হা -হা
মানে এশ আচি মিনিট কত
এইয়াতে
নাই মোৰ টাস্ক হেৰি কমপ্লিটে হোৱা নাই এতিয়ালৈ।
আৰু কেইটা বাকী আছে?
চাৰিটা।
মাত্ৰ।
অহ কেইটা হলে- কেইটা হলে পোৱা যায় হেৰিতো।
দিনটো?
মানে কেইটা কমপ্লিত কৰিলে পেমেণ্টটো পোৱা যায়।
এইটো ত্ৰিশটা কমপ্লিট হোৱাৰ পিছত?
অ', ত্ৰিশটা হ'ব লাগিব।
হম।
আৰু চাপ'জ তুমি চাগে ত্ৰিশটা কমপ্লিট নকৰা যদি অলপ অলপকৈ কৰা তে তুমি পেমেন্ট অলপ অলপকে পাবা।
অ হ'ব
মই একেবাৰে কৰিছো তিনিদিন। মই তিনিদিনত শেষ কৰিছো তিনিদিন।
ইমান কেনেকে মানুহ পাইছা?
আজি মোৰ থাৰ্ড ডে চলি আছে।
অ
ইয়াতে মানুহ ইয়াতে কি ইয়াতে হয় এইটো লাষ্ট পিছত তুমি কৰি থাকা মোক মই নোৱাৰিম আৰু
অ
ত্ৰিশটা কৰিলে মানে কিমান পোৱা যাব?
মানে
ত্ৰিছটা কৰিলে পে'মেণ্টটো কিমান পোৱা যাব?
এই কিমান বাৰ ৰিজেক্ট কৰে সিহঁতে কিমান বা আমাৰ এই যেনেকে তোমাৰ ৰিজেক্ট হয় তাৰপিছত এই এটা তোমাক যে কৰিলো এইটো ৰিজেক্ট হৈ গে'ল। দুটা আছিলে মোৰ তাত এটা গ্লেনেনে বেছি কৰা নাই এতিয়াতো মই আকৌ ক'লে লাষ্ট
কোনটো ৰিজেক্ট হৈছে।
এইটো ছেকেণ্ড যে তোমাক আকৌ ক'ল কৰি তুমি ধৰা নাই যে-
অ আত্চ্ছা আত্চ্ছা
সেইটো মানে টাকছ্ কমপ্লিট হৈ যায়। সেইবিলাক চাব লাগে তাতে ৰিজেক্ হৈ যায় যেনেকে তোমালোকে তোমাক কথা পাতি আছো তোমাৰ বেক- গ্ৰাউণ্ড কিবা ছাউণ্ড আহি আছে। সেইটোয়ে কথা বেকগ্ৰাউণ্ড ছাউণ্ডটো আহিলে সিহতে ভালকৈ ক্লিয়াৰ শুনিব নোৱাৰে আমি দুজন কি কথা পাতিছো ত সেইটো কাৰণে ৰিজেক্ত
আত্চ্ছা আত্চ্ছা
সেইকাৰণে এইবিলাক কাম বেছিভাগ বেষ্ট টাইম হ'ল লেট নাইট। বাৰটাৰ পিছত ফোন কৰা। পুৰা শান্তি চব মানুহ শুই আছে ধুনীয়া কথা পাতি থকা নেটটো ভাল পাওঁ।
মোৰতো বাৰটাৰ পিছত নহ'বই।
সেইটোয়ে ক চব মানুহে সেইটোয়ে ক চব মানুহৰ সময় নহয় না কোনোবা ওচৰত, ফেমিলি আছে কোনোবা বোলে কাম আছে কোনোবা বোলে থাকে মানুহে কিবা এটা কিবা এটা থাকে।
অ ফেমিলীৰ ওচৰৰ পৰা আকৌ পাতিবও বেয়া লাগে ন।
নাই এটা ছোৱালী এটা আছে মোৰ তাত সেই কিন্তু ৰাতি মোক ফোন কৰে সি মানে- মৰনিং ডিউটি কৰে, নাইট আৰাম হস্পিতালত কাম কৰে এতিয়া। সি ৰাতি হ'লে সি মোক কেতিয়াবা এটা দুটা মান তিনিটা মান কল কৰি থাকে মোক।
অহ
আমাৰ দুজনৰ মাজত মিলি ল'ও। এই টাইম টো মিলাই দিয় মোক
চাৰিটা মানৰ মই টাইমতটো মিলাব নোৱাৰিম তেনেকে
তোমাৰ আৰু কেইটা বাকি গলে চাৰিটা না
অ
ঠিক আছে মই তোমাক নাম্বাৰ দিম তুমি তাক কৰিবা সেই তোমালত কথা পাতি দিব ধুনীয়াকে বাট মোৰ নাম নিদিবা ইয়াত।
হ'ব হ'ব মই এতিয়া চাগে আৰু নোৱাৰিমে আমাক কবাত যাব আছে
হে ক'বাত যাবা নেকি না সিলি কিন্তু সিলি কিন্তু ফ থাকে গম পইছা নাই সিমানে যোনটো তোমাক যে এটা নাম্বৰ দিয়ে মানে মানুহটো চুই থাকে ছোৱালী হয় এই মানে ফ্ৰী থাকে আজি। আৰু অলপ ফ্ৰেণ্ডলি হয় ভালকেতো ভালপোৱাৰ ল'গত মে'ছে'ছ কৰি কথা- বতা পাতি টাইম মিলাই ললে হল সেইটো এনেকে কৰিবা এনেকে কৰিবা এনেকে কৰিলে পৰিলেও চিন্তা নাই আৰু হৈ থাকে জল্দি জল্দি হৈ যায় কামটো বুজি পাইছা ক'ত যাব ক'ত বাহিৰত ফুৰিব যাবা নে কিবা কামতে
কিমান কাম আছে কামত যাবলৈ যাব লাগিব ফোন আহি আছে।
উমৰ আহি আছে নেকি
অ